কি কৰিছা?
অ এয়া আছো। আপুনি?
এ এনেই আছো। লৰাই কি কৰিছে লৰা?
এ ল'ৰা কিনো কব ইমান দুষ্ট ঐ এতিয়া খেলি আছিলে। ষ্টেপটোপ পৰা আহি পেলাই তলত বাগৰি পৰিছেহি গম পায় নে?
উম তাকেহে আমাৰ লৰাটো উৎপতীয়া গাটো গৰম গৰম পাইছোঁ
তাকেহে ঔ ইমান কেলে ইমান দুষ্ট হৈছে মই ভাবিয়ে পোৱা নাই আও।
এ এইটো সময়ত দুষ্ট হৈয়ে এতিয়া তিনি বছৰ চাৰি বছৰ মানলৈকে সি দুষ্ট হৈয়ে থাকিব আও।
কি কৰিলেনো তাকে কি কৰিলেনো শান্ত হব?
একো কৰিব নালাগে আৰু দুদিনমানৰ পিছত সি নিজেই ঠাণ্ডা হব
বাকী ভাত কিহেৰে খালে?
ভাত দালি কঠাল গুটি বনালো তাৰাপা বেঙেনা ভাজিলো তাৰাপা পটল ভাজিলোঁ।
অ মই বলো ফোন মই সেই পটল ফ্ৰাই কৰিলোঁ। আপুনি ভাজিছে মই ফ্ৰাই কৰিছো।
অ মই সেই ফ্ৰায়ে ভাজিলো বুলি আহিছো।
নহয় মানে কথাটো কৈছো তাৰপিছত হেৰি কি বুলি কয় তিতা কেৰেলা, আলু, ভাজিলো।
আহ।
তাৰপিছত দালি বনালো সেয়াই।
উম তিতাকেৰেলা ঘৰত লগাই লগাই পুৰা খাইছা আও।
উম নকবই আও এফালে গেছ তিতা কেৰেলাও চব
উম জোখত পৰিছে আৰু।
পাচলিয়ে নাইকিয়া হৈছে অ'
তাকেহে পাচলি নাই এতিয়া হাৰমতি বজাৰ যদি যোৱা হয় সেইটো আমাৰ ইয়াত তপা বহুত দূৰ দেখি হে বজাৰত হেনো বহুত সস্তা পাচলি কিন্তু সাৰ দিয়া আকৌ চব
উম সেইটো হয় আজিকালি। মানুহবিলাকৰ গেছবিলাক কেলে ইমান সোনকালে হ'ব লাগিছে অকল সাৰ দিয়া পাচলি হোপা খাই
সেইটোয়ে বিনা সাৰত চব্জি তবজি নহয়। আজিকালি মাটিৰ উৰ্বৰা উৰ্বৰতা শ
নাইকিয়া হ'লেও সচাকে আজিকালি ঘৰত আগতে আমাৰ এই বাৰীকণ অকমান বাৰি তাতে ইমান হয় মানে ইটো সিটো এইবাৰ অকল তিতা কেৰেলা কেইটা বাদে একোৱে নহ'লে।
নহয় আগতে সেইখিনি তোমালোকৰ সেইডোখৰত আগতে আমি যাওঁ‌ নহয় তেতিয়া বেঙেনা, লাই বুলিলে লাই লফা বুলিলে লফা
অ' লাই পাতো ইমান ডাঙৰ ডাঙৰ হয়। মই অহা তাৰ পিছত দুবছৰমান পাইছিলো। তাৰ পিছৰ পৰাই নাইকিয়া হৈ থাকিলে।
নাইকিয়া হেৰি হৈছে আকৌ মাটিটো দ হৈ গৈছে। আকৌ মাটি মানে সাৰ চাৰ মানি মাটি নাইকিয়াই হৈ থাকিলে আৰু এইবোৰ টেলিফোন টাৱাৰবিলাকৰ পৰা ধৰি লও গছৰ ফ ফলবোৰ যি লাগে তাকো শুকাই যায়।
উম হয় আৰু হেৰি হ'ল আমাৰ এইকণ মানে দ হৈ গ'ল আপোনাৰ পানী ৰখি যায়। সেই মাটি পেলাব লগীয়া হৈ আছে।
সেইটোৱে মাটিটো পেলালেহে তোমালোকৰ আকৌ কামত আহিব আগৰ সেইটো যিকণ সাৰ আছিলে মানে সেইকণ দিগদাৰে হ'ল আৰু পানীয়ে লৈ গুচি যায়
অহা বছৰলেহে মাঘ ফাগুন মানলৈ মাটি চাতি অকণ পেলাব লাগিব। এতিয়া বাৰিষাই আহিলে। মাটিতো পেলাওঁ ও মানে কি হয় আপোনাৰ এই লুৰটোৱেদি গোটেই মাটি খিনি লৈ গুচি যায়।
লৈ গুচি যায়। সেইটোৱে
বালি পেলাইছিলে নহয় কিন্তু আপোনাৰ ৰৈ নাথাকিল লৈ গুচি যায় যে।
বালি পেলালেও পাচলি চাচলি খাৰ ধি একো নহয় একো নোহোৱা হয়গে।
নহয়গে অহ
লৰাটো কি কৰিছে?
লৰাই বাবা পথাৰ পৰা আহিলে তাৰপা ভাত বোলে তাত গোটেই মানুহে ঘৰত খালে তাৰপা হেৰি এই চাহ একাপ দিলো খাই পেলাই বাবাৰ লগত বিচনাতে আছে।
অহ তাকেহে কৈ আছো চাই থাকিবা বোলো ল'ৰা। টো সাৱধানে ল'ৰা দুষ্ট নহয় জানো এইটো বয়সত দুষ্ট হয় যে। নেৰিবা নেৰিবা অহ ল'ৰা ছোৱালী অকনমান কষ্ট হ'ব তোমাৰ আৰু এটা বছৰ।
উম, এতিয়া আপোনালোকৰ লৰাতক কলে মানে বুজি পাই ধৰি লওক।
অ, এতিয়া আমাৰ ইহত বুজি পোৱা হল সি এতিয়া বুজি পোৱা হোৱা নাই নহয়।
উম
এতিয়া সেইবোৰ সাপ, খোপ, ভেকুলি, চেকুলি যি পায় তাকে ধৰিব।
হে ধৰিবলে যায়েই ভেকুলীটো দেখিলে বুলি এতিয়া চিঞৰি, চিঞৰি এই ফালে ধৰিবলৈ যায় গম পায় নে এতিয়া মোৰ সেই কাৰণে দিনত শুবালেও নু শুৱে বাৰু শুৱালেও মানে মই আঠুৱাখন তৰি দিও ইমান ভয় লাগে নবা মোক
অঁ টোন আক আঠুৱা তৰিয়ে থবা এনো সাপ সোপৰ দিন নহয় দিনত শোৱালও সেই আহ, হেৰি আত থোৱাটো তৰিয়ে থৈ দিব লাগে। ল'ৰা ছোৱালী বৰ চিন্তা অ এতিয়া পথাৰলে তুমি তাক এৰি যাব নোৱাৰা।
নোৱাৰো তাকেহে যিহে কচু গুটি।
উম
আৰু মানে হেৰি কি বুলি কয়, উম তাতে হেৰি ক লোৱা লগোৱা নাই যে আমাৰ এচি বোৰ লগোৱাই, নাই যে। সেইকাৰণে আৰু এনেকুৱা মানে ল ধৰি সাপ চাপ খোমাবলৈ সুবিধা
সুবিধা আছে, বগাই গুচি আহে নহয় কাঠেদি পাইপ। পাই দি উম।
সেইকাৰণে সেই ভয় লাগে।
ন আঁঠুৱাটো তৰি থবা একো নাই।
মই সেইটো কাৰণে হে ফল্ডিং আঠুৱা এটা আনি থৈছিলো অনলাইনৰ পৰা।
অহ।
তাক তৰি মানে দিনত শুৱালেও তৰিয়ে দিওঁ।
মোৰ এটা আনিবহে লাগিব সেই তেনেকুৱা।
আৰু মই এতিয়া কম্বল চম্বল বিলাক থাকিলো বাই প্ৰতি চাই চাই থাকো। মানে কি হয় তোমাৰ ভয় লাগে যেন চা তাৰ মাজত সোমাই থাকিব পাৰে। কাৰণ সাৱধানৰ মৰণ নাই ন, নিজে সাৱধান হৈ থকাতটো একো আপত্তি নাই নহয়।
উম উম তাৰ মাজতে কোনতলকত সোমাব তুমি গম নেপাবা।
অঁহ কোনটো লগত,
আকৌ নিগনি চিগনি বিলাক সোমাই, আচলতে নিগনি ভেকুলী বুলি সেইবোৰ সোমাই আহে। সেইবোৰ সোমাই পকৰ পকৰে খেদি আহো তেনেহে সেইয়াত সোমাইহি।
উম উম সেইটো খেদিবলেহে যায়।
উম আগতে তোমালোকৰ তালৈ আমি যাওঁ নহয়। আগতে খুব যাওঁ তাৰ তাৰপৰা সেই এ তোমালোকৰ শাহু বুঢ়ী শোৱা বিচনাখন মানে এ ইফালে বেয়াও কিনা না ফালে,
উম।
তাৰপা হেৰি এনে আৰু আঘোণমহীয়া বা মাটি ৰুৱা দিনত ইমান ধোৰৰ বিছনা কাপোৰ বোৰ ৰদ দিয়া নহয়, কাম বন কৰি আহি আকৌ সি শুৱে আহি আৰু তেনেকুৱা আঘোণমহিয়ে তেতিয়া। তাৰপা এদিন কিবা কাৰণত আৰু সেই অ মানুহজনীয়ে হেৰি কৰিলে, বি- বিচনাখন বোলে অকণমান হেৰি কৰি দিওঁ বেডশ্বীটখন আঁতৰাই এনেকৈ তুলিনৰ তুলিখন দাঙি কিবা এটা থ'ব ল পইচা হে মানুহজনী গোটত থাকে যে, বন্ধন গোটত মই ন পিছে সেই গুত পাবলৈ পাচবুকখন চাওঁচোন বুলি দাঙি দিছে আৰু সাপ এটা একদম তুলিৰ তলত সোমাই আছে নহয়। নৰা পাতি। তাৰমানে উম পাই আঘোণমহিয় ঠাণ্ডা
উম উম আৰু কথাটো কৈছো ভবাতো নাই ন তাত যে তেনেকোৱা
অহ সাপটো একদম তুলীৰ তলত সোমাই আছে নহয় তাৰপৰাহে উলিয়াই পেলাই খেদি দিছে, বেৰৰ পুলাইদি ওলাই গৈছে। সেই তেনেকুৱা মানে মোৰ সেইকাৰণে বিচ বিচনা চিচনাবোৰ জোকাই মেলি থাকো।
কালি এতিয়া কালি আমাৰ এই কাষৰ মানুহ ঘৰত আপুনি চিনি পায় নহয়, বৌহঁতৰ ঘৰত সাপ এটা ওলাইছিলে। মানুহজনি মানে সেই কৰি এনেকৈ বস্তু চস্তু পিছফালে বান্দা ওপৰত এনেকৈ বস্তু চস্তু উঠাই থাক তলত কিবা বস্তা চস্তা পৰি আছিলে চিজিল কৰি থও বুলি গৈছিলে বস্তাটো মাজত এ লাডু পাতি সাপটো সোমাই আছে নহয়। মই কৈছো বাৰুকে আপুনি হেৰিটো নিদিলেগে বুলিহে সাপটো যেনিবা বাওকে চৰ্চ সৰণি কোৱা শুনে বুলি শুনা হলেতো আপুনি হাতটো লগাই দিলেতেন।
তাকেহে বৰ ভয় লাগে অ ইমান সাপ চুপবোৰ হৈছে।
উম আও মো আও মো বেলেগ বস্তুলে ভয় নালাগে, এই সাপ বোলা বস্তুটো লেহে ভয় লাগে।
আৰু অকনমান জাছ পালে সিহঁতে এনেকুৱা সুবিধা লৈ আহে নহয়। হয় বহুত ভয় লগা
আৰু এই কথাটো নিজান হৈ থাকিলে সিহতি আৰু সুবিধা পায়
সুবিধা পায় অ
নিজান হৈ থাকিলে মানে সিহঁতৰ ভাবে কোনো নাই বুলি সোমাই যদি গুচি আহে তেতিয়া আমি নথকাৰ সুযোগতে ধৰি লওক সোমাই যদি গুচি আহে আমিতো গম নেপাও কাৰণ আমিতো দেখাও নাই
সেইটোৱে উম ভৰি চুই আমি সদায় অহা যোৱা কৰি থাকিলে ভৰি খোজৰ শব্দটো সিহঁতে গম পায় নহয় সিহঁতে হে তেতিয়া পলায় তাপা তোমালোকৰ সেই অ চব বোৱাৰী আৰু এজনী আছিলে নহয় বৌহঁতৰ বোৱাৰী সেইজনী আছেনে নাই
নাই নাই মাক ঘলেই গ'ল।
অ অহাই নাই
নাই অহা হ'ল অলপ দিন
অ এতিয়া সেই ভতি সেইটো দাদাজন
দাদাজনো তাতে আছে দহ এঘাৰ দিন মানেই হ'ল
অহ অ
কি হল জানো হেৰি অহা নাই খা খবৰ নাই খা খবৰ পোৱা নাই মাজতে পাইছিলো অসুবিধাৰ কাৰণে নাই অহা বুলি কৈছিলে
অহ
তাৰপিছত এতিয়া খা খবৰ পোৱা নাই বাও
অহ অহ
তাই মানে একে মাকঘলে নদী পাৰ হৈ যাব লাগে এই বৰষুণ দিলে আ ওলাই আহিব নোৱাৰিও মানে নদীত ঢল চল আহে যে
অহ
সেইটো কথা
সেই আকৌ সুতটো বেছি হৈ যায় ঢলতো অ সেইটো কাৰণে আহিব নোৱাৰা হয়
তেনেকোৱা হয় যে
উম বৰষুণ দিয়ে আছ চোন এইকেইদিনা
এই বৰষুণ মানে নকব মই বোলো অকল আমৰ ফালেহে নেকি
উম একেৰাহে যেনি তেনি পানীয়ে পানী
উম এই ৰ'দ এই বৰষুণ
উপায় নাই
তাৰপিছত পা পাচলি আপোনালকৰ কিনাহে
আমাৰ পাচলি কিনা অ একো নাই ঘৰত অকল ভাত কেলা দু এজোপা আছে দুই এটা লাগে
অ আমা আক অকল তিতাকেৰেলা
অ আমাৰ ভাতকেলা এজোপা আছে তাকো সেই লগৰ কোনোব এজনী দুজনীকো কেতিয়া বা এটা দুটা দিওঁ তাৰপা ওচৰ মানুহ ঘৰৰ সেত অ খুুৰাৰ গাটো বেয়াই এইকেইদিন খুৰাইও নি পেলাই খাই আছে
অ ভাত
দুটা এটা হলে আ লৈ গুচি যায় ছিঙি পেলাই
হা ভাতকেৰেলা খালে ভালো বাও
ভাল ভাল মই আকৌ বেয়া পাওঁ বহুত
মই আকৌ ভাতকেলা বস্তুতো বহুত ভাল পাওঁ
এ মই বহুত ভাল নাপাও অ ভাত কেৰেলা খাই
মই যোনে যি নকক ইমান ভাল পাওঁ জানো পিটিকা কৰি পেলাইও ধৰি লওক আপোনাৰ বইল কৰি পেলাই গৰম তেল অকণমান দি পেলাই পিটিকা কৰি খায়ো ভাল লাগে জলকীয়া জলকীয়া সানি
মই খুব ভাল নাপাওতে খাব যে লাগে। সেইকাৰণে খাও আৰু এ ভাত কেৰেলা এতিয়া ভাজো ভাজো নহয় ভাজি পেলাই বাপেকেও নাখায় পিতেকেও নাখায়, মই অকলে অকলে খাব লাগে।
উম। কিন্তু এতিয়া ধৰি লওঁক আপোনাৰ সেইটো ঘৰতে হোৱা বস্তু নহয় সেইটো যিমান খাই থাকিলেও অপকাৰ নকৰে।
অ, সেইটোত - সেইটো খোৱাতকে সেই দোকানৰ পটল ফ্ৰাইটো একো ভাল নহয়।
সেইতুকে কৈছো। খনি উম, একেহা মানে ধৰি একেৰাহে খাই থাকিবলৈ বেয়া হয় কিন্তু এই দোকানৰ সাৰ দিয়া পাচলিবোৰ খোৱাতকে একেৰাহে খাই খাই থকাটোতো আপত্তি নাই।
ন সেইটো হয় বাৰু।
কালি বেমাৰ যিহে হৈছে মানে!
আপত্তি নাই কিন্তু খাই যায় আকৌ বেয়া পাও।
সেইটো হয় আৰু।
উম, বাকী চাহ তাহ খালা।
চাহ তাহ নাই খোৱা মই অকমান ওলাই গৈছিলো। তাৰপিছত আহি পেলাই ভাত খোৱা না, ভাত কেইমানহে খালো।
আমিও সেই চাহ তাহ অকন বনাওগে ঠিক আছে দিয়া।
উম - উম হ'ব অ,
উম,